অহ ', হেল্ল'
শুনিছা নে
অহ ', শুনিছো। শুনিছো- শুনিছো, শুনিছানে?
খেলা
অহ ', শুনিছান নাই?
শুনিছো অহ ',
অহ ', কি কৰি আছা? কি কৰি আছা বোলো? কি কৰি আছা? হেল্ল', হেল্ল', হেল্ল',
হেল্ল',
অ, শুনিছা?
শুনি পোৱা নাই বোলো শুনিছো- শুনিছো।
কি কৰি আছা?
কি কৰি আছা?
এয়া এনেই আছো। তুমি কি কৰিছা? তুমি কি কৰি আছা?
বহি আছো।
অ ', কথাবোৰ শুনা নাই অকমান বাহিৰলৈ ওলাই আহা নেকি?
অ', এতিয়া শুনিছো। তুমি শুনিছানে?
অ', মই শুনি আছো।
অ ', এতিয়া ময়ো শুনিছো বাৰু খালো- খালো অ', তুমি খালা? অহ, সেই পকৰি খাই কেনেকুৱা লাগিলে?
অ ', ভাল লাগিলে।
অ', দি পঠিয়াইছিলে নহয়।
অ', ভাল লাগিলে খালো।
অহ ',
উম, '
তাকে, মই শিকাই আছো আৰু ভালকে পৰাগে নাই।
অহ ', হৈছে, ভালেই হৈছে। অ, ' অকমান নিমখ, -টো চুকা হ'ল লাগে।
তাকেহে।
উম',
ছোৱালী অহা নাই?
নাই আহা, অকমান উলাই গল।
অ',
উম', তোমাৰ ল'ৰা?
ল'ৰাও গৈছে, ওলাই।
অ', অ',। উম, মই হেৰি স্কুলৰ পৰা আহি, সুমা, শুলে। তাৰপিছৰ বিধ এতিয়া সি অকণমান ওলাই গৈছে, অকমান ওলাই নবলে ভাল নালাগে।
অ, আমাৰও সেই ওলাই যাবলে লাগে, তাৰপিছত। ওলাই গৈছে দাদাৰ লগত।
অ, বৰষুণত। কৰি আছে, কিনকিনকৈ।
তাকেহে বতৰটোৰ কথা নকবাই আৰু।
অহ।
মই বোলো আজি ফোন এটা কৰিবলৈও হোৱা নাই, খবৰ খাতি এটাও ল'ব প নাই কিনো কৈছে?
বতৰ বেয়াৰ ভিতৰতে।
থাকটহে পায়।
আগবেলা তাঁত এখন বাতি কৰিলো উম।
চিলাই তিলাই কৰিছা নাই?
চিলাই কৰি আছো বাৰু।
অ', অ। হাতৰ বিদ্যা এৰি দিব নালাগে আৰু। কৰি থাকিবাগে হয়, নাই।
অ, এই ব্লাউচটো ভালকে হোৱাকে নাই আও।
অ।
শিকিছো।
শিকা, শিকা ভালকে শিকিবা তেতিয়াহে আমাৰ বিলাকো চিলাবলৈ দিব পাৰিম।
অ, শিকি আছো ভালকে হয় নাই আৰু।
অ।
চিলাবলে লাগেও ঘৰ নিজৰ খিনিকে।
অতো। বেলেগৰ পিছৰ কথা নিজ বিলাকেই চিলাব পাৰিলেও বহুত।
ঢেৰ দাম নহয় আজি। কেলে চিলনী।
উম। আম বা কি ঠিকে আছে বাৰু সয়া কামৰ পৰা আহি পাইছেহি। তাকে চাহ। অকমান দিলে খালো।
অহ অ অ তুমি অসুবিধা।
সসুবিধা।
অ কেতিয়া।
কালি তাৰপিছত বোলো হেৰি তোমাৰ খ খবৰ তাকে লওঁ কালি পৰা
অঁ তেতিয়াহলে আজি ৰাতি তাৰমানে ৰান্ধনী বেলেগ
বেলেগ
অঁ কিহে বনাই খুৱাই এতিয়া
কিনো খুৱাই আৰু ৰান্ধনীহে জানিব
অঁ, এ ভালো লাগিল লোক বনোৱা খায়
উম সদায়নো নিজে বনাই কিমান খাম
সদায় নিজে বনাই খাই থকাই হয় উম এ ঘৰৰ ফালে গৈছা নে
ঘৰৰ ফালে নাই যোৱা
অঁ,
পাঁচ তাৰিখমানলৈ ভাইটি ভাওঁনা আছে তাকে কি কওঁ ভাবি আছো আৰু সময়হে কব বাৰু এনে সেই চিনেমা চাবলৈ যাব
এ তাকে যোৱা নাই যাবহে লাগিব অঁ, হেৰি জানোবাই কোনদিনাখন যোৱা হয়
অঁ,
উম আঁহ অঁ,
আমাৰওঁ বেলেগ লগ নাই নহয় তোমালোক তেতিয়হে চাওঁ
অঁ
তেহে আৰু ভালো লাগে দিয়াচোন ন
ভাল লাগিছে চাবলৈ ভাল হেন উম যাব লাগিব আৰু
উম তাকেহে
লৰা আহিলে
লৰা আহিলে উম
অঁ উম আনি লাগিছে হাঁচিয়াই আহিছো
জ্বলা খাব লাগে, জ্বলা খাবা।
অহ জালুক বিয়া খাব লাগিব, উ তোমালোক হয় হেৰি ভাত এতিয়া আৰম্ভ কৰিলেই নেকি বনাবলে?
নাই কোৱা নাই খ আমাৰ ৰাান্ধনী ওলাই গৈছে জানো কি কৰিছে
অহ কিবা আনিবলৈ গৈছে বা
মোৰ সেই, কি বুলি কইয়া বাহিৰা যে তাৰ পিছত সেই বাবাই চিপছ আনিছিলে
অঁ
মোক কলে খাওঁ নেকি? মই বোলো দিয়ক আ চোবাই থাকো এনেই
অঁ এনেও এনেকে বহি থাকিলে কিবা এটা চোবাই থাকিবলৈ মন যায়।
কিবা এটা খাই থাকো খাই থাকো লাগিয়ে থাকে
অঁ খাই থাকিবলৈ মন যায়।
অঁ ভাত পানীবিলাকতকে খাবলে বেছি ভাল লাগে
হয় উম।
আজি গত দিনটো গ'লেই আজয়ি কাইলৰ পা
তাকেহে
উম অঁ বতৰটোহে, তেনো ৰ'দ দিবনে নিদিয়ে আও এতিয়া ৰাতিপুৱ
নহবা এনেকুৱা বতৰত এনেকুৱা বতৰত বহুত বেয়া নহয়
অঁ আজিয়ে ৰাতিপুৱা ৰ'দ ওলালেহে আকৌ বৰষুণ
উম উম
তাকেহে
বাকী ইনেই দাদাহঁত ঠিকে আছে?
ঠিকে আছে ঔ এই কামলে গৈ আছ আছে নে মানুহজন
উম গৈ আছো গৈ আছো।
অহ
আমাৰ মানে এই ভিতৰত ক তাকে নাতিনীয়েকে হুলস্থূল কৰি আছে
অঁ
তাৰপিছত সেইকাৰণে মই বোলো ৰাস্ত লে। এপাক ওলাই যাওঁচোন।
অহ অ।
তুমি কি কৰি আছা।
একো কোৰা নাই মোক কি কৰিবানো।
অ অ।
তাকেহে। তাকেহে বতৰ ত পৰাাই কিমান আন্ধা মন্ধা হৈ আহিছে।
বতৰ আকৌ বৰসি
উম তাকেহে পায়।
এনেকে বৰষুণ দি দিয়ে আকৌ চাগে পিছত কি হব ঠিক নাই।
উম চান মাতিৰাস। সময়লৈ। তেওঁ তোমাক খৰ মাৰি দিব।
উ, মানুহক পানীৰ কাৰণে দিগদাৰ হৈ যাব।
উম উম।
কিছুমানে কঠীয়া পাৰিছে, যদিও চাগে ইমান ডাঙৰ বৰষুণত বেয়াই হৈছে চাগে।
উম আৰু হেৰি এনে বৰষুণ দিলেও ভয় নালাগে গাজনি ঢেকনি।
অহ ইমান গাজিছে। ঢেগাজনী ঢেৰকনী হৈ সেয়াহে মানুহৰ।
উম তাক। দে হেও।
তথাপি দুপৰীয়া কিমান গাজিছে।
কইন্যাখন সেয়া হেয়া। হেৰিয়ত।
অঁ কি
মানুহ বাহিৰলৈ ওলাবলৈ চিন্তা হৈছে।
হয় হয় পাই এনেকুৱাই এতিয়া বাৰিষা চিজনত মানুহ পথাৰতো থাকে। ভাল বাই কিছু কিছুমানে চাগে মাটি ৰুইছেই।
তাকেহে পায়।
আমাৰ ৰুব লাগিব আৰু।
আমাৰও সাত বিছ এবাৰ ৰুম বুলি কৈছে। তেওঁ।
অ কঠীয়াও ভালকে হেৰি হোৱা নাই যে ন' ৰুব লাগিব। গ।
তাকে এনেই তোমালোক কি কঠীয়া ৰুবা?
আমাৰ সেই বাচমতি।
অ আৰু ভাল লাগে বাচমতি চাউল যাব ন'
বৰা নানিয়া এইবিলাক নকওঁ মাটিয়ে তাত আগ ভাগকে কৰিবলৈ বেয়া সেইটো কাৰণে কেঁচুৰিকে কৰিম পিছত কাবাৰ পা সলাই লম আৰু
উম উম আৰু হেৰি এনেও বাচমতী চাউলটো ভালো লাগে ন খাই
অঁ ভাল লাগে খাই
আহ
ধুনীয়া কে চেণ্ট এটা আহি থাকে।
উম তোমাৰ বিৰিয়ানী চিৰিয়ানী চব বনাই খাই ভাল লাগে পায়স চায়স
বনাব পাৰি।
উম
ভাল লাগে খাই। আমি এতিয়া সেয়াই খাই আছো।
অ
তাকে যে সি নতুন নহয়। পুৰণা
অ পিছত কৰি মেল কৰিলে মেলিলে সলাম আৰু দিয়া তোমাৰ লগতে
আকৌ হেৰি নতুন ধান খাই আছা নে পুৰণা? অ অ
পুৰণা কেইটামানছিলে সেইদিনাখন তাকেই গোটালে
সমবাই চাউল পোৱা নহয়।
পাঁও পাওঁ সেয়াও চব মিক্স কৰি খাৰ থাকো আৰু
অ অ আমিও খে খাই থাকো
তাকে
অ মবাই চাউলো পাওঁ।
উম
দালি চেনি সেয়া সেয় বন্ধ হৈছে এই বাৰ
তাকেহে পায়।
আগষ্টৰ পৰা দিব চাগে অ অহা মাহৰ পৰা নে তাৰ পিছৰ মাহৰ পৰা দিয়া দিব বুলি শুনিছোঁ আৰু
অঁ
দিব চাগে এই উ এই দিলে সুবিধা পায়
াকে নাতিনাকে হুল হচুল কৰি থকা দেখি ৰা্তালৈ আহিলো তাৰৰা তেতিয়া মোৰ পকতে সিহঁতিও ইয়ালৈ আহিলে।
মই পাছ পাছে ঘুৰি ফুৰিছাও।
নকবাই আৰুৎ
ক
তাকেহে।
বতৰা কৰিনো যি হৈ আহিছে বৰষুণ আহিবই এতিয়া।
তাকেহে একদম বেলেগত বহুত ঢালি আছে নিচিনা লাগিছে বতৰটোলৈ চাই।
অঁ।
পুৰা বগা হৈ আহিছে। যে
উম, দুদিন ভাল হলে আকৌ আকৌ তিন চাৰি দিন বহো ৰ'দ দিলেই ভাল হেল্ল'?
তাকেহে পায়।
কাপোৰ কানিবোৰ শুকাই আকৌ চাবাচোন ঘৰ দুৱাৰ বোৰো চাফা হৈ থাকে।
উম ফৰকাল ফৰকাল লাগে, এনেকুৱা এই বৰষুণ বতৰ কিবা যিমান চাফা কৰিলো লেতেৰা ল তালু
লেতেৰা হৈ থাকে অঁ, উম বাৰু ঠিক আছে সন্ধিয়া লাগিলে যে
উম উম ঠিক আছে অঁ, উম উম।